হেল্ল'? শুনিছনে? হেল্ল'? হেল্ল', অ', শুনিছোঁ, শুনিছোঁ দে এতিয়া। শুনা পাইছ'?
শুনিছনে?
অ', অ', চাউনটো ক'ম আহিছে, হ'ব। ভাত খাই, উঠিলি? এবাৰ আহিছিলে মাতটো, তাৰপা আকৌ হেৰি হৈ গৈছে, কমি গৈছে।
অ', অকনি-অকনি আহে।
ভাত খালি নে, কি? অ', এয়া খাই আহিছোঁ।
এতিয়া নাই।
শুনি আছো, শুনি আছো।
কিহেদি?
প্ৰথমে অকন টাইম লাগে, শুনোতে। এ হেৰি দি খালো, দালি বনালো, কলডিল ভাজিলো। আলু, বিলাহী পিটিকা। জাতিলাও ভাজিলো, সেনেকেই খালো।
ৰুটিহে খালোঁ, ৰুটি।
অ', ৰুটী চব্জি লাগত আৰু, দালি লগত নে চব্জি লগত?
সে হেৰি বনালো, দালি চব্জি চাটনি, সেয়া।
অ', অ'।
দালিয়ে চাট, দালি আৰু বাদাম-চাদাম চব মিক্স দি পেলাই, চাটনি অকণ বনাইছোঁ আৰু।
অ', বাদাম মানে মইটো, খুলিটো। সেই অ', সেইটো চাটনি হেৰিয়ে, মানে ধোচাৰ লগত সেইটো চাটনিও বনাই, আকৌ। উম, নাৰিকল নহ'লে সেইটো দি, উম, ভাল লাগে। আৰু তাত ড্ৰাই বনাই, সেইটো ধুনীয়া লাগে। ম, সেইটো থৈ দিব লাগে, উ, সে টেমাত ভৰাই, শুকানে বনাই, ধুনীয়া লাগে। সেইটো ভাজি লৈ পেলাই মানে চব তাত, নৰসিংহ পাত, নহৰু আদ দা খিনিও, ভাজি ল'ব লাগিব কিন্তু। অ', বাদাম খিনি ভাজি লবি, নহৰু, আহ, সেইখিনি প্ৰথমে উলিয়াই লবি ভাজি। তাৰপা নহৰু, আদা, কেঁচা জলকীয়া, নৰসিংহ পাত, এনেকে মানে, ধনিয়া সেইখিনিও অকণ ভাজি ল'ব লাগে, ক'মকে। পানীটো, নাইকিয়া কৰি ল'লে হ'ল আৰু তাৰপা বাদাম খিনি দি ধুনীয়াকৈ একদম, পিচিব লাগে নিমখ দি। পানী দিবই নালাগে, শুকানে মানে, বহুত ধুনীয়া লাগে, বহুত দিন যায় মানে। অ', শুকানে, আৰু এটা আকৌ আছে, সেইটো পানীত, হা
খোৱাৰ সময়ত, তেনেকৈ খাব পাৰি।
অ', তেনেকে ঠাণ্ডা দিনত টেমাত ভৰাই থ'ব লাগে আৰু তাৰপা নহ'লে, ফ্ৰিজ আছে যদি ঘৰৰ, এনেকে ফ্ৰিজত থৈ দিব লাগে। নথলেও হয় কেইদিন দুদিনলৈতো নথলেই হ'ব সেনেকে থৈ দিলেও হয় বাহিৰতে। ঠাণ্ডা দিনতো একোৱেই নহয়, এসপ্তাহলে টিফিনৰ বাতি এটাত বা টেমা এটাত ভৰাই থৈ দিব লাগে আৰু অ'
উম,
দম উলিয়াই পেলাই খাব লাগে ৰুটিৰ লগতো হওক বা ভাতৰ লগতো, অ' বেছি যে। এ বনাই ঢেৰ তৰিকা আছে যে চাটনি বনোৱা কি বস্তুৱে, চাটনি নেখায় আজি কালি ন প্ৰতিটো বস্তুৱে, অনেক আৰু চাটনি খোৱা।
সেইও খায় তেনেকে, তিলৰ চাট
কি? তিলৰ চাটনি টো আগৰ পৰাই খাও অ' আগৰ পৰাই খাও চুন, সৰু এটা সেনেকে মানে, শুকালেও হে-হেৰি কৰিব পাৰি। সেই-সেইটো নিচিনাকে শুকানে মানে ছব নহৰু, আদা দি। বা পানী দি পেলাই পিচিব পাৰি।
অ' ৰঙালাও পাতৰ লগত খাই পোৱা নাই?
নাই, নাই।
অ' ৰঙালাও পাতৰ লগত খাই ভাল লাগে ৰঙালাও কোমলীয়া, কোমলীয়া পাত যে।
অ',
সেয়া দুখিলামান ল'ব লাগে সেইখিনি এই সেই কেৰাহীত মানে অকণ গৰম কৰি ল'ব লাগে আৰু তেল অকণমান দি পেলাই। তিলখিনি ভাজি লৈ পেলাই নহৰু আদাখিনি অকণমান সেকি ল'ব লাগে।
অ',
লয় পেলায় হেৰি পিচি তাত নেমু চেপি পেলাই কেঁচা-মিঠাতেল অকণ দি দিব লাগে।
অ',
খাই ধুনীয়া লাগে তেনেকে। তেলখিনি ভাজি ল'ব লাগে ভাজি লৈ পেলাই একেলগে ৰঙালাও পাত অ' ৰঙালাও পাত আদাখিনিও অকণ সেকি ল'ব লাগে।
অ' সেইটো আজিহে গম পাইছো।
সেকি ল'ব লাগে জলকীয়াও সেকি ল'ব নহৰুও সেকি ল'ব লাগে।
সেই দুই গোটেইখিনি মেলি মিক্সিত পিচিলে হ'লা তিল, ৰঙালাও পাত চব।
অ' তাতো পিছি পটাত পিচিলে খাই বেছি ভাল লাগে আৰু।
অ'অ' নাই ৰঙালাও পাতৰ লগত খাই পোৱা নাই আজিলৈ।
অ'নেমু অকণ চেপি দিব লাগে ধুনীয়া। আকৌ হেৰিও এই মটৰ বা বুটৰ লগতো তিলৰ চাটনি খায়।
মটৰ আৰু বুটৰ লগত পিচি তাতে দি দিব লাগে আৰু।
ভাজা তিল থে থাকে নহয় মই তেনেকৈ খাও। তেলখিনি ভাজি লও। ভাজি লৈ পেললৈ অকণমান এই পাতা এ পিচি দিওঁ সেইখিনি। পিচি পেলাই বাতি এটাতে থৈ দিও থৈ দি পেলাই বুটিয়াই থৈ দিও নহয়। বুটখিনিৰ লগত তেলখিনি একেলগে সানি লও সানি তাত জলকীয়া খুটি দিও আৰু পিয়াজ আদা কুটিটো পেলাই মিঠাতেল অকণ দিও আৰু। খাই ধুনীয়া লাগে। পিচিব নালাগে বুুটখিনি গোটাই গোটাই। তেলখিনিৰ ওপৰত দি পেলাই মিঠাতেল, পিয়াজ। সেইখিনি মিহি-মিহিকে কুটি দিব লাগে।
অহ' তিল মানে য'তে নিদিৱ, খাই ভালে লাগে মানে ন।
অঁ।
হেৰিয়াতো চবজি বনালেও দিও নহয় কেতিয়াবা মই, ধুনীয়া লাগে খাই যিকোনো চব্জিত। সেনেকে ওপৰ পৰা ভাজা তিল গুৰি থৈ দিলে। সেনেকে দি দিব ধুনীয়া লাগে, যিকোনো চবজিতে সেনেকে দি খাব পাৰিবি।
তিলৰ লগত মাংসও বনাই খাওঁ মই তেনেকে।
আহ' ভালে লাগে দে তিলটো। কুলা তিল কুলা তিলটো চবৰে লগতে ভাল লাগে অ'। মোৰ আছে পিচা তিল অকমান অ'।
মোৰ তেনেকে পিচি পেলে থৈ দিওঁ। মন গ'লে তেতিয়া বোলে তিলৰ চাটনি অকণকে খাওঁ, তেতিয়া ৰঙালাও পাত-চাত কাটি কৰি। অকণ সেকি লওঁ আৰু তেল অকণমান দি পেলাই। ৰঙালাও পাতো মানে কেঁচা গোন্ধটো নাইকিয়া কৰি দিওঁ আও।
অ' মিক্সিত পিচি দিয়া তাৰপা। অ' মিক্সিত পিচিলেও হ'ব পাতাত পিছ তই বেছিকে?
পাতাত পিছো মই অ'।
উম উম, তোমাৰ শিলগুটিটো চেপেটা নে গোল?
গোটা।
মানে একে গোল আও।
একেবাৰে গোল নহয়! চাৰিচুকীয়া টাইপৰ।
চাৰিচুকীয়া টাইপৰ আমাৰ অ'।
উম'।
গোলটো নাপায় ন' আজিকালি?
গগোলটো নাপায় অ'। এই গোলটো কেতিয়াবা ৰাস্তাত যে শিলগুটি পেলাই থৈ দিয়ে। ৰাস্তাৰ কাম কৰিবৰ কাৰণে তাৰ পৰা লৈ যাব পাৰে। তেনেকে কিছুমানে লয় পতাৰ লগত সেই চাৰি কোণীয়া নিচিনাই আহে আও।
মইয়ো তেনেকে হেৰি কৰিলো নহয়। ইয়াৰ ক'ত আছিলোঁ ৰ'! শ্বিলঙত থাকোঁতে তেনেকে ৰা তাত পেলাই থৈ দিয়ে। তেনেকুৱা পাতা এখন, তাৰপৰা আকৌ সেই গোল সেইটো তাৰ পৰা আনি তেনেকেই পিচি আছিলো। শিল মানে বহল শিল। তাৰাপৰা গোল সেইটো পাইছিলো। আকৌ তাতে থৈ আহিলো। কোনে কঢ়িয়াই থাকে বুলি। হয়,
তাৰ সেইখিনি খাই বেছি ভাল লাগে।
মই যিকোনো বস্তু পাতাত ধুনীয়া লাগে। উম! তাৰপা আকৌ ইয়াত নামেৰিত যাওঁতে যে, শিল খিনি দেখিছিলি?
অঁ।
উম, নামেৰি পা অনিবলে আমাৰ গোটেই অফিচাৰ কেইজনীও চবেই আনিব কাৰণে ইমান একেবাৰে চবেই চাই আছো আমি। একেবাৰে ইমান ধুনীয়া বোলো। তাৰপা মাজো মামাই আমাৰ নিজৰ গাড়ী আনিলে। সেই ডাঙৰ, ডাঙৰ গোল, গোল। হেৰি কৰিব কাৰণে, পাতা টাইপো আছে নহয়।
অঁ সেই তেনেকুৱা নহয়, অকণমান সৰু, সৰু। পিতায়ে ছবি আঁকিব কাৰণে লৈ আহিছিলোঁ। অঁ।
অঁ।
তাত কেইটামান আঁকিলে, আঁকাৰ পিছত কি কৰিলে জানো সি? ছবি আঁকি থৈ দিছিলে শিলত বৰ ধুনীয়াকে। আকৌ সি ধুই পেলাইগৈ। অঁ। ৱাটাৰ কালাৰ কৰি, কৰি ৱাটাৰ, পানীৰ ৰং আছে যে।
তাত কৰিলে ভাল আও মানে।
অঁ, ধুনীয়া ছবি আঁকিছিলে সি, গছ আকৌ, হেৰি নাৰিকল গছ, মানুহ, তেনেকে।
উম।
সৰু, সৰু শিলত।
অঁ অঁ, ধুনীয়া শিল বিলাক আছে ন', তাত মিহি, মিহি।
অঁ, ধুনীয়া, ধুনীয়া সি একে গৈ পাই মাই মোক শিল লৈ যাম দেই, শিল লৈ যাম, ছবি আঁকিব লাগিব। চাৰি পাঁচটা ছটামান আনিছিলে। উম।
তাৰ পৰা আমি বোলো, মই আনো। মাজৰ মাকে কৈছে হেৰি কৰিম। নিজৰ গাড়ী লৈ কেতিয়াবা আহিম। এতিয়া চবৰে লগতে আহিছো কি কব মানুহ বিলাকে। পিছত এদিন আহি আও নিজৰ গাড়ীত। লৈ যাম এনেকে কলে ওচৰতে আছিলে যে, আমাৰ তাৰপৰা বেছি দূৰ নাছিল। হে?
অঁ বস্তাত ভৰাই ভৰাই লৈ যায়।
উম, তেনেকে লৈ আমাৰ আকৌ ডিচিপ্লিন মানুহ নহয় জানো? আৰু তাতে তাত চব মানুহ আছে কিমান মানুহ কেছে অফিচাৰ চফিচৰ ভাল হেৰি যায় সেনেকুৱা কান্দ গাঁওলীয়াত কৰিব নিদিয়ে মানে আগতে যেনে তেনে উঠাই উঠাই এতিয়া মই তেও মই সেইবিলাক কৰিমেই এতিয়া কালি নুশুনা কালি দিব বুলিহে নানিলো আও কোনোবাই কিবা কয় কওক আও বুলি তেওঁ মই আনিলো হয়। কিন্ত সেহজ
মইও নাই লোৱা, পিছত পিছত সি কিতাই হেৰি কৰি থকাৰ কাৰণেহে লাষ্টত
তথাপি মই একে ললোৱেই হয় মানে, ইমান ভাল লাগিছিলে। আও কেইজনমান মানুহে ল কেইজনী মানে লৈ লৈ আনিলে, আমাৰহে একেবাৰে বেছি হেৰি আ মানুহে কিবা ক'ব বুলি ভয় কৰে, লাজ কৰে। কৈছে পিছত আহিম তেতিয়া নিম বোলে। উম
অঁ নালাগে দিয়া বুলি কওঁ, তাৰপিছত সেই ওচ লগত বে বেলেগ মানুহে হ'বলা তাত বেলেগ মানুহ থাকে ই ল'ৰাটোৱে বোলে ল'বলৈ বিচাৰিছে, দি দিয়ক বুলি বেলাই
উম একো নহয় নহয় আনিলে, তহঁতি ভাত বনাই খাইছিলি নে যাওঁতে তাত?
অঁ অঁ
জেগা পালি? কোনো আমি স তা আমি আগতীয়াকে কৈ থৈ দিছো। আমাৰ সে ইউনিটৰ ফালৰ পৰা জেগা একে সন্মুখতে আমি লৈছিলোঁ।
অ এই সন্মুখতে।
অঁহ।
গছ এডালত হেৰি ওচৰতেই।
অ গছ এডাল আছে, আমি যাওঁতে সৰিয়হ চৰিয়হো আছিলে কোৱা হয় মানে সেই খিন্তে।
আহ।
আমি যোৱা সময়খিনিত মানে হেৰি বহুত মানুহ যায় সেইকাৰণে জেগা পোৱা টান মানে সেই যি সেইটো সমূহ বহুত ভাল লাগে মানে সেইটো সমূহ গৰমো নহয় ঠাণ্ডাও নহয়। তেনেকুৱা টাইপত সৰিয়হ খুজি আছিলে।
উম ভাল লাগে গৈ
একেবাৰে। ধুনীয়া একেবাৰে দেগ চেগ বজাই চবেই নাচি নচুৱাই একে ভাল লাগিছে।
উম। বহুত মানুহ হয়।
অ মানুহো মানুহো বহুত যায় তাত। পাণী মাজত ফটো উঠিবৰ কাৰণেও।
উম ভয় লাগে মোৰ।
ফিল্ডত হেৰি কৰি কৰি ভয় লাগে এইবিলাক, জবৰদস্তি লগকজনীয়ে ও ৱা কাৰনে উঠিলোঁ আৰু দুই কপি মান।
অহ।
থেংকিইউ। নহলে ফটো চটো উঠিব মনে নোযোৱা হল আজিকালি।
উম।
সকত চকটো হৈ গলো। তাপা এ কাজিৰঙা খনে নাচালো আৰু খালি সেইখিনি ওচৰতে থাকি।
অঁ আমি কাজিৰঙাতো গ'লো।
উম আমি আমাৰ ওচৰতে উ থাকিও ঢেউ বস্তু না, চোৱা নাযায় সেই ঘৰতোতে সোমাই থাকো। তে যায়, মাজৰ ইমান গৈ ঘূৰি ভাল নাপায় কাৰণে প্ৰব্লেম। সাত আকৌ ইউনিটৰ মানুহে লগ ধৰাৰ কাৰণে, নগলে নহয় যে। তাত নাম দি দিয়ে, ফ্ৰীতে গৈছোঁ আৰু গাড়ী বাছ।